হেল্ল'!
হেল্ল'!
ঐ হিমাংশু কি কৰি আছিলি?
আঁহ আছো আছো এনে, ক।
অ কিবা খালি না নাই?
অঁ খালো খালো।
কি খালি?
এ চয়াবিন ভাজা খাইছোঁ।
চয়াবিন ভাজা?
অহ',
প্ৰটিন লৈ আছা আৰু পুৰা?
আৰু ৰুটি খাইছোঁ, চছে দি টমেট চছেদি।
বা পুৰা প্ৰটিন?
দুইচ গ্ৰাম প্ৰটিন।
উম, খাবা লাগে, হেভি প্ৰটিন পায়। চাহ টা খালি নে নাই না গধলি চাহ নাখা?
নাখাওঁ -নাখাওঁ এইগিলা চাহ তাহত আমি ডিলে নকৰোঁ। ডাইৰেক্ট কফি -চফিতে দিল কৰোঁ। ষ্টাৰ বক্সৰ পৰা -ষ্টাৰ বক্সৰ পৰা ডাইৰেক্ট কফি অৰ্ডাৰ দি দেও
অহ
বাৰ্গাৰ কিঙৰ পৰা বাৰ্গাৰ অৰ্ডাৰ দি দেও মেক দিৰ পৰা চিকেন লেগ পিচ অৰ্ডাৰ দি দেও
অহ
কে এফ চিৰ পৰা দেওঁ মাজে - মাজে। এইবিলাকতে ডিল কৰি থাকো আৰু উম।
অহ -ঔ বাকী এ' মই ভাবছিলো তোক মানে আমাৰ অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ পূৰ্ণ বিষয়ে যে আহোম ৰাজ্যৰ তাৰ বিষয়ে আলোচনা কৰোঁ।
মানে টপিক বিলাক তাৰ মোৰ লগতে কথা তয় বেলেগ নাই নেকি মানুহ আৰ
বেলেগ মানুহ আছে কিন্তু ইচ্ছা নাই কোৱা?
হয় নকি?
হয়।
আহোম ৰাজ্যৰ বিষয়ে
অহ, আহোম ৰাজ্যৰ বিষয়ে আলোচনা কৰিম।
আহোম ৰাজ্যখন মানে সেই ধৰ কেৱল মানে তাৰ অসমৰ ইতিহাস নহয় আৰু। মানে সমগ্ৰ মানে ভাৰত- ভাৰতৰ ইতিহাসটোত মানে এটা উল্লেখযোগ্য অধ্যায় আৰু। মানে অসমৰ ইতিহাসতে নাই মানে ভাৰতৰ ইতিহাসত মানে এটা উল্লেখযোগ্য মানে প্ৰায় মানে প্ৰায় মানে ছয় শতিকাৰ মান অধিক ধৰি মানে শাসন কৰিছিল না আহোমসকলে অসমৰ -অসমৰ মানে ৰাজ ৰাজনীতিৰ হক সংস্কৃতিত হক ভাষা, সাহিত্য, কৃষি - স্থাপত্য আৰু সমাজ ব্যৱস্থাত মানে এটা প্ৰভাৱ পেলাইছিল আৰু যে আহোমসকলে আৰু।
আচছা -আচ্ছা মানে আহোম ৰাজ্য মানে কি হয় মানে?
তই নাজানা নেকি?
মই নাজানো কাৰণে সুধি আছো।
আহম্ৰাজ্য আছিল মানে আৰু উত্তৰ পূব ভাৰতৰ মানে এটা শক্তিশালী ৰাজতন্ত্ৰ আৰু
যিয়ে প্ৰায় মানে বাৰশ আঠাইছ চনৰ পৰা মানে
ওঠৰশ ছাব্বিচ চনলৈ মানে অসমৰ বৃহৎ অংশ মানে শাসন কৰি ৰাখিছিল আৰু। আৰু এই মানে দীৰ্ঘদেনীয়া শাসন কালত মানে বিশ্বৰ দীৰ্ঘস্থায়ী ৰাজ্যসমূহৰ অন্যতম উদাহৰণ আৰু।
নে আহোম ৰাজ্য খন ইমান বিখ্যাত কিয়?
কাৰণ চাবি আহোমসকলে মানে কেৱল যুদ্ধতে মানে সফল হোৱা নাছিল আৰু তাৰ বাহিৰেও মানে সিহঁতৰ প্ৰশাসনটো বৰ মানে বৰ সুসংগঠিত আছিল আৰু। কৃষিৰ হাতত উন্নয়ন আছিল বহুত আনহাতে বহুতো কূটনীতি কৰিছিল বা শিল্প উপসং
অ, আচ্ছা-আচ্ছা মানে আও ক'ৰ-ক'ৰ পৰা আহিছে?
আহোমসকল আহিছিল মানে মূলতে এনতে টাই জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয়। আৰু তেওঁলোকে মানে দক্ষিণ-পশ্চিম চীন আৰু বৰ্তমান ম্যানমাৰ অঞ্চলৰ পৰা আহিছিলে।
আচ্ছা আচ্ছা তেওঁলোকে মানে কেতিয়া অসম লৈ আহে?
আনহাতে বাৰশ আঠাইছ চনত হৈছিল চুকাফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ কিনে অসমত আহিছিল আৰু
আচ্ছা, চুকাফাৰ বিষয়ে কও চোন অলপ
চুকাফা চা চাওলুং চুফাপা চুকাফা মানে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁ মানে কেৱল মানে ধৰ এজন বিজেতা নাছিল আৰু তেওঁক মানে সেই আৰু সেয়া মানে জনগোষ্ঠীৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিছিল আৰু বা সংঘাতৰ পৰিৱৰ্তনে সহযোগিতাৰ মানে সংঘাত বেছি কৰা নাছিল আৰু তাৰ পৰিবৰ্তে মানে সহযোগিতা গ্ৰহণ কৰিছিল। আছিলে।
অ'-অ' আৰু মানে তেওঁৰ মানে আটাইতকৈ ডাঙৰ অৱদানটো কি আছিল?
ডাঙৰ অৱদাৰ আছে মানে কি আৰু তাৰমানে স্থায়ী আৰু সু সংগঠিত ৰাজ্যখন গঢ়ি তুলিছে আহোম ৰাজ্যখন গঢ়ি তুলি আছিল লগতে এহ আধুনিক অসমৰ মানে অন্যতম ভিত্তি স্থাপন কৰে বুলি ধৰা হয় আৰু
অ' আৰু আহোম ৰাজ্য মানে কেনেকৈ বিস্তাৰ লাভ কৰিলে?
আহোম ৰাজ্য চা প্ৰথমতে আহোম ৰাজ্যখন একদম সৰু আছিল। বেছি ডাঙৰ নাছিল আৰু তাৰপিছত মানে বিভিন্ন আহোম ৰজাৰ নেতৃত্বত ৰাজ্যখন‌ৰ ধীৰে ধীৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৃহৎ অংশলৈ বিস্তৃত হৈ গৈছিল, ডাঙৰ হৈ গৈছিল
আচ্ছা তেওঁ লোকৰ শাসন ব্যৱস্থাটো কেনেকুৱা আছিল?
আহোমসকলৰ মানে চাবি আহোমসকলৰ মানে প্ৰশাসনটো সুগঠিত আছিল আৰু কাৰণ ৰা কাৰণ ৰাজ্যখন বিভিন্ন অঞ্চলত ভাগ কৰা হৈছিল আৰু বিষয় আৰু তাৰে যিবিলাক যোনবিলাক বিষয়া আছিলে সেই বিষয়াসকলক মানে নিৰ্দিষ্ট এটা দায়িত্ব দায়িত্ব দিয়া হৈছিল আৰু চবকে একো একোখন ৰাজ্যৰ
অ'-অ'-অ' আৰু তোৰ মানে পাইক প্ৰথাটো কি আছিল মানে তেতিয়াৰ
পাইক প্ৰথা
পাইক প্ৰথা আছিল মানে আৰু আহোম ৰাজ্যৰ এটা এটা ব্যৱস্থা আছিল আৰু মানে মানে প্ৰতিজন মানে যে স সক্ষম পুৰুষে মানে সময় অনুসৰি ৰ ৰজাৰ বাবে সামৰিক
ৰজাৰ বাবে মানে সামৰিক বা মানে জনসেৱামূলক কাম কৰিব লাগিছিল আৰু বাকী সময়ৰ কাৰণে তেওঁ নিজে কৃষি বা জীৱিকা চলাইছিল আৰু সেইটোৱে।
আচ্ছা মানে ইয়াৰ কিবা লাভ আছিল নে?
সেনাবাহিনী শক্তিশালী হৈছিল আৰু তাৰ ফলত আৰু বৃহৎ উন্নয়নমূলক কাম কাজ বিলাক মানে কম খৰচ খৰচতে হৈছিল‌ আৰু
এ চব মানুহ বিিলাকে একেলগে কৰিছিল না তেতিয়া কম খৰচতে হৈ যায় আৰু
আহ আৰু তোৰ আহোম সেনা বাহিনীৰ বৈশিষ্ট্য কি আছিল
তেওঁলোকে মানে কি নদী পথ তলপথ বা সেইবিলাক ক্ষেত্ৰত মানে বিশেষ পাৰদৰ্শিতা আছিল আৰু বা ভূগোলৰ সুবিধা ব্যৱহাৰ কৰি যুদ্ধ কৰিছিল আৰু সেইটোোৱেতৰ বৈশিষ্ট আৰু
আচ্ছা আৰু তেওঁৰ লগত মানে আটাইতকৈ উল্লেখজনীয় যুক্তগণটো
কি কাবি।
তেওঁলোকৰ মানে আটাইতকৈ উল্লেখজনীয় যুদ্ধ কোনটো।
হম উল্লেখযুদ্ধ যুদ্ধ
অ।
সেইটো বেতলপ চৰাইঘাট চৰাইঘাটৰ যুদ্ধতটো।
মানে এই যুদ্ধতটো মানে বিখ্যাত কিয় ইমান
এই যুদ্ধতটো বিখ্যাত মানে এই যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত মানে আহউম সেনাই মোগল সেনা পৰাস্ত কৰিছিল আৰুত এই বিজয়ে মানে অসমৰ। স্বাধীনতা তো ৰক্ষা কৰিছিল আৰু
আহ আৰু লাচিত বৰফুকনমানানে নেতৃত্বৰ বিশেষত্বটো কি আছিল।
মানে চা তেওঁ মানে ধৰ সাহস শৃংখলা দেশপ্ৰেম। আৰু কৌশলগত নেতৃত্বৰ বাবে আজিও মানে স্মৰণীয় আ হৈছে আৰু চবৰে মাজত। আৰু তেওঁ তাৰমানানে আদৰ্শতো ভাল আৰু সে বা দেশৰ স্বাৰ্থ মানে স্বাৰ্থ মে কাম কৰিছিলো
আচ্ছা আহম ৰাজ্যৰ ৰাজধানী ক'ত আছিল।
আহ আহোমজতৰ বিভিন্ন সময়ত ৰাজধানী সলনি হৈ আছিল। কিন্তু শেষৰ ফালে মানে শিৱসাগৰ আছিল আৰু অন্যতম। এটা গুৰুত্বপূৰ্ণ ৰাজধানী আছিল আৰু
উম উম। আৰু আহমকলৰ মানে স্থাপত্যটো কেনেকুৱা
আমকলৰ আহোমকলে মানে বহুতো ঐতিহাসিক কৃতি নিৰ্মাণ কৰিছিল আৰু তাৰে ভিতৰত চাবি ৰংঘৰ আছে কাৰেং ঘৰ আছে তলাতল ঘল আছে শিৱদল আছে সেইবিলাক মানে এইকেইটা মানে বিশেষ আৰু
আহ আহ আৰু তোৰ অৰ্থনীতিটো কেনেকুৱা আছিল তেতিয়া
অৰ্থনীতিটো সেই আৰু তিতয়া মানে কৃষিটোয়ে মেইন আছিল আৰু আৰু ধান খেতি কৰিছিল মাছ ধৰা আছিল পশুপালন কৰা আছিল আৰু তাৰে ত কিছুমান স্থানীয় ব্যয়ৱসায় আছিল আছিল আৰু সেইটোৱে মানে অৰ্থনীতিত শক্তিশালী কৰি তুলিছিল আৰু
তোৰ বুৰঞ্জী বলা বস্তুটো কি
ন্দুৰঞজীৱন কে এই তে গুৰাঞধিৈছোন আহোম যুগৰ ইতিহাস লিপিবদ্ধ কৰা গ্ৰন্থ আৰু ইয়াত মানে যুদ্ধ ৰাজনীতি কূটনীতি আৰু মানে সামাজিক জীৱনৰ বিস্তৃত বিৱৰণ মানে সংৰক্ষিত হৈ আছে আৰু
আচ্ছা আচ্ছা আমসকলৰ সংস্কৃতিৰ মানে বৈশিষ্টয়টো কি।
আহমকললা সংস্কৃতিৰ বৈশিষ্ট। হয় তেওঁলোক মানে স্থানীয় জনগোষ্ঠীৰ সৈতে এ মিলি মানে সম্বধিত অসমীয়া সংস্কৃতি গঢ়ি তুলিছিল আৰু আৰু ভাষা খাদ্য উৎসৱ আৰু সামাজিক সম্প্ৰীতি উন্নত কৰিছিল আৰু সেইটোৱে
উ উ আৰু তেওঁলোকৰ মানে ধৰ্মীয় দৃষ্টিভংগীত কেনেকুৱা আছিল
উম উম উ ধৰ্মৰ দৃষ্টিভংগী সেইটো মানে সেই আৰম্ভ তেওঁলোকে মানে নিজে তাইৰ নিজস্ব তাই তাই জনগোষ্ঠী আছিল এইটো তাই বিশ্বাস কৰিছিল আৰু পিছত মানে বহু আহোম ৰজা আহিছিল ন আমৰাজাননে হিন্দু ধৰ্মতে গ্ৰহণ কৰিছিল তথাপিও ধৰ্মীয় সহনশীলতাতো বজাই ৰাখিছিল আৰু
আচ্ছা আচ্ছা আৰু শিল্পৰ ক্ষেত্ৰত মানে ইহঁতৰ অৱদানটো কি আছিল।
চাহতে ধাতুৰ কাম কৰিছিল অস্ত্ৰ নিৰ্মাণ কৰিছিল তাঁত শিল্পৰ কাম কৰিছিল বা কাঠৰ শিল্প বিলাকৰ কাম কৰিছিল আৰু নৌকা নিৰ্মাণ কৰিছিল আৰু স্থাপত্য কলে তেওঁলোকে মানে বিশেষ পাৰদৰ্শিতা আছিল আৰু
আহ আহ আহ সো্ৰাজ্য মানে দুৰ্বল কেনেকে হৈ গ'ল লাষ্টত।
দুৰ্বলতাৰে সিহতৰ ভিতৰৰছু কাৰণ আছিল সংঘাত আছিল মানে আভ্য়ন্তৰীণ সংঘাত কিছুমান আছিল বা ৰাজনৈতিক অস্থিৰ টা
মোৱামৰীয়া বিদ্ৰোহ আছিল বা বাহ্যিক আক্ৰমণ আছিল তাৰপিছত আৰু লাষ্টত মানে সেই আৰু এ যোনটো এংগলো বাৰ্মা যুদ্ধ হৈছিল আৰু সেইটো সেইটোৰ ফলত মানে ৰা য মানে বেছি দূৰ ব পৰিছিল আৰু
আচ্ছা মানে আহোম শাসনৰ মানে সমাপ্তিও হয় নেকি?
আহমৰ সময়ত আনৰ সময়ত ওঠৰশ ছাব্বিশ চনত দিছিলে নে তাতে মানে ওঠৰশ ছাব্বিছ। ভিৰ জৰিয়তে মানে। আহ বাৰ্মা আৰু মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এটা সন্ধি হয় আৰু আৰু ইয়াৰ পিছত মানে অসমখন ব্ৰিটিছ অসমত মানে এতিয়া ব্ৰিটিছৰ শাসন আৰম্ভ হয় আৰু ওঠৰশ ছাব্বিছ চনৰ পৰা
অ অ
আহোমৰ শাসনটো মানে সমাপ্তি ঘটি যায় আৰু ওঠৰশ ছাব্বিশত
আহ মানে আহোম ৰাজ্্যৰ আটাইতকৈ ডাঙৰ অৱদানটো কি
মানে ধৰ অৱদানতটো আছিল মানে অসমৰ একতা সু সংংগঠিত শাখা। ঐতিহাসিক স্থাপত্য। সাংস্কৃতিক সমনয় বুৰঞ্জী সাহিত্যয় আৰু মানে স্বাধীনতাৰ চেতনত শক্তি হালি। কৰিছিল জানো।
আচ্ছা মানে আহোম ৰাইজে আমাক শিকাই যে মানে শক্তিশালী নেতৃত্ব। সু সংংগঠিত প্ৰশাসন জনগণৰ সহযোগিতা সাংস্কৃতিক সহনশীলতা আৰু মানে। দেশপ্ৰেমে এখন ৰাজ্ক শতাব্দীৰ পিছতো মানে স্মৰণীয় কৰি ৰাখিব পাৰে।
উম উম সেইটোোৱে কথা মানে সঁচা কথা কৈছ কাৰণ আহম ৰাজ্য মানে অসমৰ মানে এটা। গৌৰৱৰ ইতিহাস আৰু আৰু ইয়াৰ যিটো যিটো মানে ঐতিহ্যৰ বিৰ। তাৰাও সংস্। কৃতি আৰু ক কৃতিত তই মানে নতুন প্ৰজন্ম এ তাক মান উ নতুন প্ৰজন্মৰ। জানিব পাৰে আৰু আৰু বা সংৰক্ষণ কৰিব লাগে আৰু
ইতিহাস জানিলে আমি মানে নিজৰ শিপা চিনিব পাৰো। আহোম ৰাজৰ কাহানি কেৱল মানে অতীত নহয় আৰু অসমৰ পৰিচয়।
অহ, সেইটোয়ে -সেইটোয়ে মানে আমি নিজৰ শিপা টোক পাহৰি যাব নালাগে আৰু
অহ